হেল্ল'?
হেল্ল'?
হেল্ল'? হেল্ল'? হেল্ল'? অ', শুনিছা?
অ', শুনিছো কোৱা।
কি কৰিছা?
এনে আছোঁ ৰ'বা, তুমি? হেল্ল'?
অ', তেওঁলোকৰ ঘৰৰ মানুহে ভাল চবৰে?
অ', ভালে আছে দিয়া। তোমালোকৰ?
আমাৰো ভালেই। মাতটো অলপ লেট লেটকে আহিছে অকমান ৰ খি দিবা।
ভাত খালা
হেল্ল'?
হেল্ল', ভাত খালা?
অ', খালো। তুমি খালা?
অ', খালো ৰ'বা।
অ', কিহেৰে খালা?
অঁ, আজি মাছ দিছিলে।
অ' অ' মছ মই আজি মাছেই খালো, মাছৰ কি হয় খালা?
এ মাছৰ মুৰিগণ্ঠ বনাইছিল আৰু জিকা আলু তেনেকে চব্জি বনাইছিলো।
মোৰ যে মাছৰ মুৰিঘণ্টা খাই বৰ ভাল লাগে।
ভাল লাগে মোৰো ভাল লাগে হ'লেও ইমান মানে মানে নহয়
উম। তুমি কি খাই ভাল পোৱা? এনেই আছো, তুমি?
অহ, ময়ো এনেই আছো আৰু।
তুমি কি খাই ভাল পোৱা চবটছে? এনেই বহি আছোঁ।
অ'।
হেল্ল'
অ' হেল্ল' শুনিছা?
উম উম। কাইলৈ বন্ধ ন?
অ' কাইলৈ বন্ধ আছে, তোমালোকৰো আছে?
অ' আমাৰো আছে, কৰ'বাত ফুৰিবলৈ যাবা নেকি?
অ' ফুৰিবলৈ আৰু ভবা নাই, ৰবাচোন মানে পইচাও নাই ন লগত। সেইটো, তুমি ওলাই যাবা নেকি?
মই কাইলৈ ওলাই নাযাওঁ আমাৰ পৰহিহে আমাৰ তাৰ বা এজনীয়ে মানে অ' একজাম দিবলৈ আহিব।
অ' আতচ্ছা।
ই কম টাৱাৰত আহিব নেকি মই তাই ওচৰলেহে যাম।
পৰহি যাবা?
অ' পৰহি। অ' লগে লগে আহিম গৈয়ে।
উম উম উম। বাকী ঘৰৰ ফালে ভাল?
অ' ভালে খবৰ খাতি।
আজি পঢ়া শুনা কৰা নাই?
আজি তেনেকে কৰা নাই, তুমি? তাৰমানে মই লিখিব বহিছিলো, কিন্তু কমপ্লিট নহলে, তোমাৰ?
অ', আজি বহুত কৰা নাই ৰবা মানে, ইমান গৰম ন ইচ্ছা যোৱা নাই। তাৰপিছত লাইটো গ'ল।
অ'।
সেইটো কাৰণে আৰু।
সেইটোতো হয়েই।
গৰমটো, বহুত গৰম পৰিছে।
হয়।
বাকী, হোষ্টেলত অ' কিমান মানুহ আছে তোমালোকৰ?
আমাৰ হোষ্টেলত আমি তেৰ জনী থাকো।
কেইজনী থাকা? মানে ৰুমটো বহুত ডাঙৰ নেকি?
অ' ডাঙৰে।
অ
অ' ভাল লাগে চ'ব একেলগে থাকো হাঁহি ফূৰ্তি কৰি তেনেকে। টাইমটো কেনেক কেনেকে যাই গমেই নাপায় আমাৰ ৰুমত থাকিলে।
অ' ফেইনড বিলাক কেনেকুৱা। ফেনবিলাক কেনেকুৱা?
ভাল চব ভাল আমাৰ।
অ'। সৰু কৰ আছে মানে মানুহ বিলাক কিমান দূৰৰ
আমাৰ সফালৰ ইফালে মঙংগলদৈ ইফালৰ আছে, তাৰপিছত বাই হাতাৰ চাৰিআলি আছে আকৌ। তিনিচুতীয়াৰ আছে, কাৰ্বি আলংৰ আছে, বৰপেটাৰ আছে। অ' উদালগুৰিৰ আছে। ন মৰিগাঁৱৰ আছে তেনেকে ময়ো হ'লো গঢ় পুৰৰ তেনেকে দূৰৰ দূৰৰ শ্বিলংৰ আছে।
অ' এই ঘৰতৰত কেতিয়াকে যাবা।
ঘৰত মই আমি হেৰিয়ত মই হেৰিয়ত যাম। আহ এইটো জুলাই লাষ্টলৈ যাম।
অ' গৰম বন্ধ দিব চাগে ন।
উম, দিব চাগে।
কতো ফুৰিব যোৱা নাই।
উম, জোৱা নাই গৰম বন্ধতে ঘৰলৈ যাম আৰু।
তুমি ক'ৰবাত ফুৰিব গৈছা নেকি? অসমীয়া যে নতুন চিনেমাখন ওলাইছে চালা নেকি?
চুপা চুপি সেইখন চোৱা নাই ৰবা মানে মোৰ লগৰ দুজনী গৈছে। হ'ব মই মানে তেতিয়া ঘৰত গৈছিলো সেইটো কাৰণে। কোৱা নহ'লে চাম বুলি ভাবি আছো। কিন্তু, তাইম মিলা নাইনে সেইটো কাৰণে। ভাল হৈছেয়ে বোলে। চাব ইচ্ছা আছিল আৰু তাইম নিমিলে যাম আৰু। উম।
বাকী পঢ়া শুনাবিলাক কেনেকুৱা চলি আছে।
পঢ়া শুনা ভালেই চলি আছে।
ঘৰটো তাপ নে? আৰু তুমি টো জি এছ নেম কৰি আছা।
অ' মই জি এছ নেম কৰি আছো।
পঢ়াবিলাক কেনেকুৱা বহুত টান টাননে নেকি নে কেনেকুৱা লাগে।
নাই বহুত টপ নহয় ভালেই।
ডিউটি দিয়া নাই এতিয়া।
ডিউটি এতিয়া আমি যোৱা নাই।
হা
কেতিয়ালে ডিউটি দিব।
ডিউটি চাগে আমাৰ আকৌ। জুলাই পিছতহে দিব চাগে, আগষ্ট মানত। ঘৰ পৰা অহা।
আচ ক'ত ক'ত দিউটি দিয়ে তোমালোকৰ?
আমাৰ মিৰ্জাত দিছিলে ৰাণীক দিছিলে এইফালে পাণ্ডুত দিছিলে আকৌ যে এখন ৰিহাবিলিটচন চেণ্টাৰ যে আছে আছে ৰানীত, সেই তাত দিছিলে। অ' তাতে দিয়ে।
উম।
আমাৰো দিয়ে তেনেকে।
অ' তুমি ঘৰলৈ কেতিয়া যাবা।
ঘৰত জুলাই মানতে যাম, মই মানে বন্ধ দিয়াৰ কথা আছে।
অ' অ'
এক্সাম হ'ব এক্সামতিহত ভাল লাগিব তে
অ'
েমকেইটাৰ লগত গ ফেমি আছিল ত কি হয় হয় কি নাজানো ম ফেৰ লগত ফুৰিব ট্ৰইনিং আছে।
অ' তেতিয়ালে।
ও' বন্ধ পালেই আৰু
অ' অ' ক'ত যাবা নো? ক'ত যাবা?
এতিয়ালৈ দিচিচন হোৱা নাই বাৰু, কিন্তু সিহঁতে কৈ আছে শ্বিলং যাম বুলি।
অ' অ'
নাই মাহ সেতে গম পোৱা যাব আৰু।
উম উ
তুমি ক'ত যাবা?
মই ঘৰে মই মানে মোবাইল এটা ল'ম বুলি ভাবি আছো, মাহঁতে সেইকাৰণে কৈছে ঘৰলৈ আহা তাৰ পিছত যেতিয়া গৈ মং বাকী লমগৈ।
কি লাম বুলিলে হবিি চম পাই
এনেই নাথিং ল'ম বুলিয়ে ভাবিছো, লাষ্টত কি হয়গৈ নাজানো আৰু। তাৰমানে তাত পাওঁ নে নাপাওঁ বা। অ' কেমেৰাও ভাল লাগে নাই নাই অৰ্ডাৰ নকৰো ডাইৰেক্ট দোকানৰ পা লম।
অ' নহলে পূজাত হ'লে ল'ব পাৰা, তেতিয়া মানে অফাৰ চলে ন অফাৰত ক'ম দামতে পোৱা যায়।
ইমান দিন ৰখিব নোৱাৰো, মোৰ মোবাইলটো মানে অলপ কণ্ডিশনটো বেয়া হৈছেগৈ।
অ' বেয়া হৈছে কিবা?
উম
ল'বা নহ'লে।
উম উম
আমাৰ ফালে ফুৰিব যাব আকৌ কেতিয়াবা।
অ' যাব লাগিব।
আহিবা কেতিয়াবা লগ পাম, লগ নোৱাাতো বহুত দিনেই হ'ল?
উম উম যাব লাগিব যাব লাগিব।
আকৌ
কি কৰিছা এতিয়া তুমি শুই দিলা নেকি?
হ'ব দিয়া,
উম, কি ক'লা?
হ'ব দিয়া মই বাহিৰত ফুৰিব আহিছোঁ।
অ', অ', ঠিক আছে দিয়া।
অ' অ'